অ হেল্ল'। অ শুনা পাইছে? অ পাইছো পাইছো, অ খবৰ ভাল?
খবৰ ভাল, আপোনাৰ?
অঁ মোৰো ভাল।
হয়
অ কি কৰি আছে এতিয়া
মই অলপ ফুৰিবলৈ আহিছো, আপুনি?
মই যোৱা নাই মই অলপমান মানে কি মোবাইল চাই আছোঁ মই এই ছয়ট মানত যাম ফুৰিব অলপ
অ আপুনি এ বৰ্তমান কি কৰি আছে মানে লাইফত কি কৰিব কাম কৰি আছে এনে
অ মইতো বৰ্তমান মানে প্ৰ মানে জব কৰি আছো
হয়
উম। এতিয়া চৰকাৰী চাকৰিত নাইি ন চৰকাৰী চাকৰি আৰু ক'ত প আমাৰ নিচিনা মানে ক'ব গ'লে আমি একদম ম মানে অ গৰীব মানুহ আমাৰ ইমান টকা পইচা নাই। আৰু যে কিমান মানে লাখ লাখ টকা টকা পইচা খৰচ কৰি যে এটা যে ভাল এটা বিজনেছ পৰিমটোতো আাৰ নাই ন
হয় হয়
তেতিয়াহ'লে আমাৰ প্ৰাইভেট কাম কৰিবই লাগিব সেইকাৰণে কোম্পানীয়ে কিবা এটা প্ৰাইভেট কৰি আছো
হয় আজিকালিতো চৰকাৰী চাকৰি পোৱা বহুত কষ্ট আজিকালি আৰু পঢ়া শুনা চব বাঢ়ি গৈছে, তাৰ পাছত আৰু কম্পিটিশ্যনৰ চব সেই বহুত মানুহ পঢ়া শুনা কৰি থাকি কিনিয় চৰকাৰী চাকৰি নাপায় অঁ
কিমান নাই এনেকুৱা আমি দেখাই পাওঁ কিমান ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ পৰা ইঞ্জিনিয়াৰ, ডক্টৰ কিছুমান মানুহ এনেকুৱা আছে ডক্টৰ ডিগ্ৰী পাইছে ইঞ্জিনিয়াৰ ডিগ্ৰী পাইছে তথাপিও মানে সেইবিলাক এৰি কি কৰিছে ৰাস্তাত সেই যে ফুটপাথত এনেকুৱা মানে চাহৰ দোকান দিছে হোটেল দিছে ত এইবিলাক কৰি খায় আছে, কি কৰিবা আৰু উপায় নাই।
অ চব কামটো সৰু ডাঙৰ নহ
আৰু কামৰ মাজত সেইটে সৰু ডাঙৰটো নহয় ন কামৰ মাজত চবেই কৰিব লাগে
হয় হয়। কাম কৰিলেহে মানুহগিলাক চ চলিব পাৰে। কিছুমান মানে ইটোক কাম সৰু ইটো কাম ডাঙৰ এনেকুৱা চিলেক্ট কৰি থাকিলে মানে আমাৰ লাইফত গ'ল খাম মানে আমি লাইফত একোৱেই হ'ব নোৱাৰিম
সেইটোয়তো কামৰ মাজত উম কামৰ মাজত যে সৰু সৰু ডাঙৰ এতিয়া এজন মানুহ এজন মানুহ হ'ল চাক কৰে সেই ডক্টৰ কৰে ইঞ্জিনিয়াৰ কৰে আৰু এজন মানুহ ধৰা মানে ও ও উম কি চলাই এই যে টেম্পু চলাই ত' সহতৰ মাজত কিছুমানে এনেকুৱা সেই মানে টেম্পু চলাাজনৰ ক'ব গ'লে সিহঁৰ মাজত টেম্পু চলাাজ মানুহ মানে মানুহৰ ভাগোতেই নপৰে সিহঁত কাৰণ তাৰ টকা পইচা ইমান নাই এই গৰীব মানুহ আৰু যিজনে মানে ডক্টৰ কৰে ইঞ্জিনিয়াৰ কৰে তাৰ টকা পইচাৰ অভাৱ নাই না স চবতে মানে আৰু বেছিভাগ সন্মান মানে তাকে দিয় মানুহ ত' এইটোৱে মানে মানুহৰ মানে তাৰ মানে কি চলি আছে না ট্ৰেণ্ডিং চলি আছে বৰ্তমান তাৰ টকা পইচা বেছি তাকে অলপমান সন্মান দিব যাৰ নাই তাক নায়ে, ত মোৰ মতে এইটো মানে ভাল মানে এটা উ কি শপনা লাগে, এইটো কি ভুল ধাৰণা এই এটা মানুহৰ সেইটো এনেকুৱা হ'বই নালাগে। কাম কাম এচিতো আৰু মানে সেইটোৱেটো সেইটো আৰু কাৰো মানে চুৰ দকাটি কৰি খোৱা নাই। সি কাম কৰিহে খাইছে, লাগে মই অ মাহত পাঁচ হাজাৰ টকাই পাওঁ তথাপিও সেইটোতো মই কাম কৰি পাইছো না সেইটোতো বেলেগৰ পৰা মই চুৰ কৰি অনা নাই না।
হয়।
তেনেহলে সেইটোয়ে আৰু উম
মানে কিছুমান বহুত লাজ কৰে মানে লাজ কৰিব নালাগে চব কামটো সমানে চব। কাম কৰিব লাগে কিছুমানে এনেকুৱা লাজ কৰাৰ কাৰণে বহুত লাইফত আগবাঢ়িবলৈ নোৱাৰে নিজেল নিজছ স্কেল থাকিলেও অলপ জানাহৰা থাকিলেও মানে নিজে দিখাব নোৱাৰে। মানে লাইফত নিজে যি জানে সেইটো কাম কৰিব লাগে আৰু নিজৰ স্কিলটো দিখাই কিনে নি যে চাকচেচফুল হ'ব লাগে মানে বহুত মানুহে বহুত পঢ়া শুনা নাথাকে কিছুমানৰ নাথাকে আহ কিছুমানৰ থাকে হলিও কিছুমানে মানে চব কামতে মন নিদিয়ে আৰু কিছুমানে যোন কাম কৰে সেই কামটোত বহুত ভাল মনোযোগ দি কেনে কাম কৰে। তাৰপিছত সেই লাইফত বহুত চাকচ চাকচেছফুল হৈ যায় মান
উম এই সৰু কামটো কৰিয়ে সিহঁতৰ মানে লাইট বত ছাকচেছফুল হৈ যায়
কিছুমান মানুহ এ চৰকাৰী চাকৰি ৰখি নাথাক কি কেনে নিজৰ স্কিলটো নিজৰ কাম জনা স্কিল যিটো হাতৰ কাম এইগিলা বেলেগ বেলেগ কাম চব বহুত কাম আছে লাইফত
সেই কাম কামটো ম ণ কামৰ ক'ব গ'লে কামৰ অভাৱ নাই এভলেবল কিন্তু মানে কি সেই যে কাম যে কৰিব এই কাম কৰা মনোভাৱটোৱেই নাই মানুহৰ। কিছুমান মানে মা মানুহ বেছিভাগ মানুহ দেখিবাচোন মানে যাৰ মানে মা মা দেউতাকৰ টকা পইচা আছ সিহঁতেটো কৰিব পাৰে সিহঁতৰ টকা পইচা দি কিবা নহয় কিবা এটা কৰে আৰু যিবিলাকৰ নাই, কিন্তু তাৰ মানে পঢ়া শুনাটো আছে কিন্তু সি কি কৰিব? এইটো মানে প্ৰাইভেট কোম্পানী চোম্পানী এইবিলাকতে কৰে দোকান চোকান এইবিলাকতে কৰে আৰু কিছুমান মানুহ তেনেকুৱা আছে মানে সিহঁতে মানে এ যদিও বা আছে। সি মানে তাৰ নিজৰ মানে আহ লাজৰ কাৰণে সেইটো কাম কৰিব নোখোজে এই
হয় হয় এনেকুৱা মানুহ বহুত আছে।
এতিয়া ম কা কিবা এটা কৰিব জানে সেইটো তাৰ বিদ্যা, সেই মানে সেইটো ভালকে কৰিব জানে কিন্তু বেলেগ কামেই কৰিব নাজানে কিন্তু সেইটো কাম কৰিলে তাৰ মানে টকা পইচাও আহি যায় কিন্তু সেইটো তাৰ তাৰ মনত এটা মনোভাৱ যে সেই, আমাৰ নিচিনা মানুহ যে সেইবিলাক কৰো মোৰতো লগৰবিলাকতো এনেকুৱা নকৰে সেইটো ডক্তৰ ইঞ্জিনিয়াৰ এইবিলাক। পৰি আছে মই কেনেকে কৰিব পাৰো ত তাৰ মনত এইটো লাজ আছে। সিহঁতে মোক কি ক'ব মই যদি এইবিলাক কৰোঁ মোক অমুক তমুক কৰি লাজ দিব মোক সেইকাৰণে মই কৰো, ত তেনেকুৱা মনোভাৱ আৰু সেইটোৰ কাৰণে বহুত মানুহ মানে এনেকে পিছ পৰি আছে। নকৰে।
হয় অ'হ, এনেকুৱা মানুহ হাড্ৰেডত মানে কাম কৰা স্কেল নিজৰ স্কিল দেখাব পাৰে সেইগিলা মানুহ টেন পাৰ্চেণ্ট বা টুৱেণ্টি পাৰ্চেণ্ট ধেৰ মানুহ আছে। যোনটো নিজৰ স্কিল। দিখাই কিনে নিজে চাকচেছ ফুল হৈ যায়, ছাকচেছফুল হৈ কিনে যোনটো চাকো বেলেগে চৰকাৰী চাকৰিয়াৰ, চাকৰিয়াল হিয়াৰ চাইো বেছি ইনকাম কৰে বা তাৰ লাইফষ্টাইল চেঞ্জ হৈ যায়
উ
বহুত একজাম্পল আছে এনেকুৱা।
উ'ম বহুত আছে। আমি দেখোন ক'ব গ'লে মানে কি অ' ইমান মানুহ ধৰিব নালাগে। আমাৰ দেশৰ মানে প্ৰধান প্ৰধানমন্ত্ৰী কে কৰে প্ৰধানমন্ত্ৰীৰ কথা কলেই হ'ল নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কথাই কলে হ'ল। সেই দেখোন ্ৰেইন এনে দেখোন, বাতৰি কাকত অ', বাতৰি কাকতো নহয় সি এ চাহ বিক্ৰী কৰি লৈছিল।
হয়।
উ'ম, সি দেখোন চাহ বিক্ৰী কৰা আছিল। চাহ বিক্ৰী কৰি আৰু সেই মানুহজনে আণ্ডাৰতে আজি গোটেই দেশখন চলি আছে, তেনেহলে। কিমান? তেনেহলে সেইটো মানে এটা ইমান ডাঙৰা আৰু যে আছিল। এজন যে ৰাষ্ট্ৰপতি যে আব আব- আবুল কালাম। যাক আছিল। সি দেখোন
অ', অ' ডক্টৰ আব্দুল কলাম আজাদ।
তেনেহ'লে।
অ', তেখেত ঘৰত তেখেত লগৰ ঘৰতটো একোৱেই নাছিল? তেখেত লোকৰ ঘৰতো একোৱেই নাছিল। তেখেতে অ'। লাইটৰ লেম্পৰ লগত
উ'ম। লেম জ্বলাই সিহঁতে মানে পঢ়া শুনা কৰিছিল। আৰু আমিতিতো সিহঁতৰ তুলনাত আমি ক'ব গ'লে, আমি বহুত সুবিধা পাইছো মা- দেউতাকে আমাক বহুত সুবিধা- সুবিধা দিছে। কিন্তু সেই সুবিধাবোৰ পায়ও মানে সেইটো আমি ধৰিব নোৱাৰিলো। একো কৰিব নোৱাৰো।
মানুহগিলা বহুত সুবিধা পায়। বহুতে বহুত সুবিধা পাই কিনেিও কিছুমানে একো হ'বা নোৱাৰে কিছুমানে আৰু সুবিধা নাপায়। যোনে সুবিধা নাপায়, নিজে সুবিধা বনাই লয় মানে। যেনে এ, পি, জি আব্দুল কালামে নিজে সুবিধা কৰি লৈছিল। ঘৰৰ পৰাতো ইমান পইচা দিবা নোৱাৰে। সেইকাৰণে নিজে বাক বাকতি বাতৰি কাগজ বিক্ৰী কৰিছিল আৰু ছাতিৰ লেম্পৰ লগত পৰিছিল
উম
হয়নে?
আৰু সেই মানুহজনে লাষ্টত গৈ ভাৰতৰ ৰাষ্ট্ৰপতি হৈ গ'ল। তেনেহলে কিমান এ এটা চিন্তা কৰাৰ কথা।
হয়
আৰু ৰাষ্ট্ৰপতি বুলি নহয়, সেইটো এজন চাইন্টিষ্ট ন চাইন। তিচ চাইন্টিষ্টৰ পৰা এজন মানে কি ৰাষ্ট্ৰপতি হৈ গ'ল। তেনেহ'লে সেই তুলনাত আমি মানে। ক'ব গ'লে আমি একোৱেই নহয়।
হয় আমি সৰু মানুহ নৰ্মেল। জাছ, অ', তেখেতলোক আৰু মিচাইল মেন অফ ইণ্ডিয়া বুলি জনাওঁ যায় হয় না।
উম
তে তেখেতে ভাৰতৰ পৰমাণু ফাচ পৰমাণু বোমা বনাইছিল।
উম উম জানো জানো।
হয়।
ত' তেনেকুৱাই মানুহৰ মনোভাৱৰো। প্ৰত্যেকটো বস্তু কামৰ সৰু ডাঙৰ নাই কাম এতিয়া মানুহৰ মনোভাব। মনোভাৱৰ মাজত সৰু ডাঙৰ আছে। যিটো মানুহ ভাবে মানুহে সেইটো যদি কৰিব খোজে তেনেহ'লে কৰিব পাৰে কিন্তু মানুহ, আকৌ যদি ভাবে এইটো মই কৰিব আ কৰিব পাৰিম কিন্তু মই লাজৰ কাৰনে, নোৱাৰো সেইটো মনোভাব তাৰ ভিতৰত থাকে। সেইটোৰ কাৰণে সি মানে আগবাঢ়িব নোৱাৰে।
মেইন মানে, মেইন মানে বুজিব পোৱা যায়। আমি চব, বহুত মানুহে লাজৰ কাৰণে বহুত আগবাঢ়িব নোৱাৰে হয় না? হয়। এই লাজ বোলা বস্তুটো শেষ কৰিলে। মানে য'তে হ'লেও যোনটো কাম হ'লেও
উ'ম।
চা থাকে হয়। আমাৰ এতিয়া টাইম হয় গ'ল।
উম, উম, দিয়া।
কাটি দিয়ক। হেল্ল', হেল্ল'।